হেল্ল' অ'
হেল্ল' অ' কি কৰিছা?
আছো নাই তুমি?
আছো এনে ভাত পানি খালা?
অ, ' ভাত পানী খালো, খালো, খালো তুমি খালা নে নাই?
খালো খালো। বাকী ঘৰ
অ, অ, ঘৰতে আছো তুমি ক'ত আছা?
ময়ো ঘৰলে আহিলো ৰবা বন্ধ দিছে নহয়।
অ', আচ্ছা তমি কেতিয়া আহিলা তুমি? ভাল, ভাল, তোমাৰ ভাল?
উম, ভাল ভাল এ দুসপ্তাহ মান তিনি সপ্তাহ মান হল তোমাৰ তুমি কেতিয়া আহিলা?
মই মই আহিছিল মানে, কোনদিনা আহিলে মানে আকৌ মাজত গ'লো। বেছি দিন হোৱা নাই, আকৌ আহিলো।
অ', আচ্ছা আচ্ছা এতিয়া ঘৰতে আৰু বৰ্তমান মানে। উম' ভাল, ভাল, ভাল, ভাল, ভাল, এই মানে আজি এটা হা, চচিয়েল মিডিয়াত মানে অ', মানে আজি এটা কথা ভাবি আছিলো মানে মবাইল মোবাইল ফোন আৰু মানে চচিয়েল মিডিয়া আমাৰ জীৱনৰ ইমান এটা ডাঙৰ অংশ হৈ পৰিছে। যে মানে আমি ইয়াৰ অবিহনে আমি এটা দিন মানে কল্পনাও কৰা কঠিন হৈ পৰিছে নহ মানে মোবাইল ছচিয়েল মিডিয়টো নহলে আমাৰ মানে একদম একয়ে নাই নিচিনা হৈ যায়। ধৰা পুৱা উঠাৰ পৰা ৰাতি শুব যোৱালৈকে আমি কিবা নহয় কিবা কামত ফোনটো ব্যৱহাৰ কৰিয়ে থাকো মানে, ইটো হওক সিটো হওক আৰু ৰাতি মানে সেই মোবাইলকে চোৱা যায় ত' পঢ়া শুনা পঢ়া শুনা কাম যোগাযোগ বিনোদন মানে, সকলো একেটা মানে সঁজুলিতে পাই যাওঁ মানে সকলোবোৰ আমি মোবাইলত আজিকালি হৈ যায় ন' ত' সচা কথা কবলৈ গলে সঠিক ভাৱে সঠিকভাৱে ব্য্ৱহাৰ কৰিলে মোবাইল মোবাইলতটো আমাৰ জীৱনৰ মানে বহুতেই সহজ কৰি তুলিছে মানে, সকলোবোৰ বস্তু আমাক স' সকলোবোৰ বস্তু আমি বহুত অতি সহজে পাই গৈছো ত তোমাৰ মানে কি? ভবা।
অ', অ', একেবাৰে ঠিক কৈছা তুমি। অ', উম তোমাৰ কথাখিনি একদম সত্য় মানে চাম কবলে গলে এতিয়া আগতে দূৰত থকা মানুহৰ লগত আমি যেতিয়া কথা পাতিব লাগে বা পাতিবলৈ, বহুত অসুবিধা হৈছিল। তেতিয়া আমাৰ আগতে কি আছিল আমাৰ নাছিল। নাইনটিচত আগতে মোবাইল আছিল যদিও চিঠিৰে বা লিখি হাতে লিখা এখন অ', লেটাৰ এখনহে পঠাইছিলো হয় নে নাই?
উম।
এতিয়া এ কেই ছেকেণ্ড মানতে মানে ভিডিঅ' কল কৰিব পাৰো। নতুন কিবা শিকিব লাগিলেও মোবাইলেই বহুত সহায় কৰে, অনলাইন ক্লাছ শিক্ষামূলক ভিডিঅ' খবৰ বেংকৰ কাম এনেকুৱা বহু কাম এতিয়া ঘৰত বহিয়ে কৰিব পৰা যায় সময় আৰু কষ্ট দুয়োটাই মানে যথেষ্ট বাচে আৰু। কিন্তু ইয়াৰ ফলত কিন্তু বহুত মানুহৰ বেয়াও হৈছে ভালো হৈছে ক'ব গ'লে দেই।
অ', সেইটোয়েতো না মানে চচিয়েল মিডিয়া বা মানে মোবাইল ফোনেহে আমাৰ জীৱনতটো বহুত সহজ কৰি তুলিছে কিন্তু ইয়াৰ ফলত আমাৰ বহুত মানে কিছুমান মানে নিগেটিভ ইম্পেক্টো আছে। আৰু সেইটোোৱে মানে কিছুমান ভাল দিশো আছে কিছুমান বেয়া দিশো আছে মানে ধৰা বহু মানুহে ইয়াৰ জৰিয়তে নিজৰ নিজৰ যোনবোৰ প্ৰতিভাবোৰ সকলোৰে আগত দেখুৱাব পাৰে, চচিয়েল মিডিয়াৰ যোগে যোগেদি। আৰু ধৰা কোনোবাই গান গায়, কোনোবাই ছবি আঁকে, কোনোবাই নাচে, কোনোবাই ব্যৱসায় আৰম্ভ কৰে সকলোবোৰ তুমি এতিয়া চচিয়েল মিডিয়াতে দেখা পাবাই। নিজৰ নিজৰ প্ৰতিভাবোৰ। ত আগতে যি সুযোগ পোৱাটো মানে কঠিন আছিল মানে এইবোৰ সুযোগ সহজতে পোৱা নাছিল। যাৰ প্ৰতিভা আছিল তেওঁলোকে মানে প্ৰতিভা থাকিও মানে এইবোৰ দেখুৱাবলৈ তেওঁলোকে মানে মানে সুবিধা এটা পোৱা নাছিল। ত এতিয়া বহু মানুহে নিজৰ দক্ষতাৰ বাবে মানে নতুন নতুন সুযোগ লাভ কৰিছে।
অ', হয় দেই এইটো অ', এতিয়া হয় বাৰু তেনেকোৱাটো মানে সেইটো বৰ ভাল কথা দেই তুমি মানে ঠিকে কৈছা। তাৰোপৰি মানে কিবা জৰুৰী খবৰ বা তথ্য খুব কম সময়ত মানে বহু মানুহৰ ওচৰলৈ পাইছে যায় মানে কেতিয়াবা এতিয়া প্ৰকৃতিক দ দুৰ্যোগ বা অন্য জৰুৰী পৰিস্থিতিত ছচিয়েল মিডিয়াই মানুহক সহায়ো কৰে। বা কৰিছে যদি সঠিক তথ্য ভাগ বতৰা কৰা হয়, তেন্তে ইয়াৰ উপকাৰ বহুত কিন্তু এতিয়া আমি যিখিনি কিছুমান পাওঁ। যে চচিয়েল মিডিয়াত বহুত কিন্তু ফেক নিউজ আহে হা। ফেক নিউজৰ কাৰণে মানুহখিনিও কিন্তু বিশ্বাস কৰি লয় আমাৰ যিবিলাক মানুহ যেতিয়া প্ৰজন্মটোৱে বিশ্বাস কৰি লয়। সেই বস্তুটো সঁচা বুলি ভাবি পেলাই, তাৰে উল্টাটো কৰিব যায়। তাই উল্টাটো কৰিলেটো আমাৰ কাৰণে এইটো বেয়াই হব ন? চ' এইটো মানে ভালকে ব্যৱহাৰ আছ অ',
তেনেকে মানে যিটো এইবোৰ মাজত কিছুমান এটা বেয়া দিশো আছে ন' এইবোৰ তুমি জানিবা এইবোৰ মানে ফেক নিউজ মানে আ, বা বাতৰিবোৰ ত' মই লক্ষ্য কৰিছোঁ যে ফোন ব্যৱহাৰ কৰোতে সময়ৰ হিচাপে নাৰাখে মানে ইমানেই ফোন চলাই মানে ফোনটো মে এক মানে আধা ঘন্টা বা ধৰি দুই ঘন্টা তিনি ঘন্টা কেতিয়া হলে গমেই নাপাই ত' অলপ সময় বাবে বুলি আৰম্ভ মানে কৰা ব্যৱহাৰটোয়ে মানে কেতিয়াবা কেই ঘন্টালৈকে চলি যায় সেইটোতো গমেই নাপায় তাৰ ফলত পঢ়া পঢ়াত থাকি যায় পিছত কাম বা পৰিয়াল লগত যোনটো সময় সময় মানে ফোনতে ব্যস্ত হৈ পৰেতো এতিয়া লগত কটাবলে হলে তেওঁলোক সময়
উম, হুম, অ', এইটো অ', সঁচা বাৰু একেবাৰে ঠিক কৈছা মই মানে নিজেও বহু সময় মানে সময়ত এই সমস্যাৰ সন্মুখীন হ কেতিয়াবা এনেকে মোবাইলটো লওঁ বোলে এ ৰ দিল অলপমান এনেই চাওঁচোন এনেকে আছোঁ বুলি
তাৰ পিছত কেতিয়া কি টাইম হৈ যায় মই গমেই নাপাওঁ কাৰণ আৰু ছ'চিয়েল মিডিয়টো বা এইটো বা এ হয় এই তুমি এতিয়া ইনষ্টাগ্ৰামটো খুলিলে, তুমি যেতিয়া ৰিলচ্ স্কৰল কৰি থাকিবা তুমি নিজে গমেই নাপাবা কেতিয়া তোমাৰ সময় গৈ থাকে জে বিশেষকৈ ছচিয়েল মিডিয়াত এটা ভিডিঅ'ৰ পিছত আনটো চাই থকাতোৱে চাই থাকোতে সময় কেনেকে পাৰ হৈ যায়, গমেই নাপাওঁ হয়নে, মই তাকেই কলো এতিয়া পিছত মনত হয় যে মানে সেই সময়খিনি আন কিবা উপ উপকাৰী কামত ব্যৱহাৰ কৰিব পাৰিলো হেঁতেন। তাৰ পিছত আমি এইটো ৰিগ্ৰেট ফিল কৰো যে অ', হয় কিন্তু, ইমান সময় খিনি এনেই খেদালো তাৰ পিছত আমি যদি কিবা এটা ভাল কামত যদি ব্যৱহাৰ কৰিলো হয়, বা ভাল কাম এটা কৰিলো হয় তেতিয়া আমাৰ বেছি ভাল হলো উপকাৰী হল হয়, কিন্তু এইটো মানে কেতিয়া মানে পচিবল নোহোৱা নিচিনা হৈ গৈছে। চব মানে সময়ত আমাৰ মবাইলটোকে লাগে চচিয়েল মিডিয়াই
অ', সেইটোয়ে মানে কিবা এটা হলে মানে আমি চচিয়েল মিডিয়াই, চচিয়েল মিডিয়া এনেকুৱা আৰু মানে সকলোবোৰ কথাই আমাৰ চচিয়েল মিডিয়া বা মোবাইলটোতেই জৰিত হৈ পৰিছে মানে। ধৰা
উম,
আ, সেই মানে ক'ব গলে চচিয়েল মিডিয়াত দেখা সকলো কথা বাস্তৱ নহয় কিন্তু দেই কিছুমান কথা আমাৰ মানে যোনটো দেখো সেইটো নহয় বহু মানুহে কেৱল নিজৰ ভাল মুহুৰ্তবোৰ হে দেখুৱায় ত' সেইবোৰ চাই কেতিয়াবা আন মানুহে নিজৰ কৰে যে জীৱনটো তেওঁলোক বেয়া নাই, তেওঁলোকৰ বহুত ভাল দিল চলি আছে। ত' তেওঁলোকে কেতিয়াও কেতিয়াও নিজৰ দুখবোৰ ক্ৰাস নকৰে, নিজৰ মানে ভালবা মুহুৰ্তবোৰ যেনেকুৱা ঠাই, যি কৰি আছে কিবা এটা চাকচেছ পালে বা কিবা এটা অ' কিবা এটা মানে সফল হ'ল সেইবোৰহে দেখুৱায়। তাৰ আঁৰৰ যোনবোৰ কষ্টবোৰ সেইবোৰতো কেতিয়াও নেদেখায়। ত' যাৰ ফলত মানে বহু এনেকুৱা আমি বহুত এনেকুৱা মানুহ আছে, যোনে অযথাই এনে সেইবোৰ তুলনা কৰা কৰাত লাগে যে মানে আ, কৰি ফুৰে যে এনেকুৱা এনেকুৱা হ'লে এনেকুৱা এনেকুৱা হয়। ত' মানে উ, তাৰফলত তেওঁলোকে নিজৰ জীৱনটোক মানে কম কম ভাল বুলি ভাবিবলৈ আৰাম্ভ কৰে, ত' এনেকুৱা হোৱাৰ লগে লগে তেওঁলোকৰ মানে, ওপৰত তেওঁৰ তেওঁলোকৰ চাপো মানে মনৰ চাপো বেছিকে বাঢ়িব, বাঢ়িব বাঢ়িব ধৰে লাহে লাহে।
হয় হয়, এইটো একদম ঠিক কথাই কৈছা তুমি। মানে সেই কথাটো বহুত গুৰুত্বপূৰ্ণ, তুমি যোনটো কলা দেই। আমি যিটো দেখো, যিটো কৰো সেই সম্পূৰ্ণ ছবিখন নহ'বও পাৰে কিন্তু। সেয়েহে মানে আনৰ যি জীৱনৰ লগত নিজৰ জীৱনৰ তুলনা নকৰি নিজে কি কৰিম বা নিজৰ লক্ষ্য নিজৰ উন্নতিৰ ওপৰত মন দিয়াটোৱেই ভাল বুলি ভাবোঁ মই। কাৰণ বেলেগক আমি তাই জীৱনৰ তুলনা কৰিব একো দৰকাৰ নাই। আৰু আমাৰ নিজৰ নিজৰে ন' জীৱনটো আমাৰ নিজৰেই। হয় নে নহয়? আৰু ছচিয়েল মিডিয়া অনুপ্ৰেৰণাৰ উৎসাহ হ'ব পাৰে দেই। কিন্তু তুলনাৰ কাৰণে হ'ব নালাগে বুলি মই ভাবো।
তেনেহ'লে চাগে মোৰ মতে সমস্যা মোবাইল বা চচিয়েল মিডিয়াত নহয়। ইয়াৰ ব্যৱহাৰতে আছে কিন্তু ক'ব গ'লে যিকোনো বস্তুৰ দৰে ইয়াৰ এটা সীমাও আছে ন' ত' যদি আমি সময়ৰ হিচাপ ৰাখি, প্ৰয়োজন অনুসৰি আৰু সচেতন ভাৱে মানে লাগতিয়াল সময়ত আমি যদি ব্যৱহাৰ কৰো মোবাইলটো তেন্তে ইয়াৰ পৰা আমি বহুতেই লাভ কৰিব পাৰো। আৰু ক'ব গ'লে মোবাইল, মোবাইল ফোন অ' আৰু ক'ব গ'লে মোবাইল ফোন আৰু ছচিয়েল মিডিয়া দুয়োটাই আমাৰ জীৱনৰ জীৱনটো সহজ কৰি পেলাইছে নকৰা নহয়। কিন্তু মানে আকৌ ভুল ব্যৱহাৰে মানে সময় আৰু মনোযোগ আৰু মানসিক শান্তিও কাঢ়িয়াই আনিব পাৰে নহয় জানো?
অ' সেয়ে মানে প্ৰযুক্তিক নিজৰ নিয়ন্ত্ৰণ ৰাখিব লাগে বুলি মই ভাবো। প্ৰযুক্তিয়ে আমাক নিয়ন্ত্ৰণ নকৰে মানে আহ, নকৰিব লাগে সেই আ, ভাৰ সমস্যা বজাই ৰাখি, ৰাখিলে মানে ইয়া ইয়াৰ ভাল দিশবোৰ উপভোগ কৰিব পাৰিম আৰু বেয়া প্ৰভাৱৰ পৰা বহু পৰিমাণে আঁতৰি থাকিব পাৰিম বুলি মই ভাবোঁ আৰু।
উম, তাকে। ঠিক আছে তেন্তে দিয়া মোৰ লগত তোমাৰ লগত আলোচনা কৰি ভাল লাগিল দিয়া।
অ' দিয়া।
ঠিক আছে।